হেল্ল'
হেল্ল'
হেল্ল'
অ।
কি কৰিছা?
বহি আছো।
অ' তোমাৰ মানে মাতটো ইমান ভালকে অহা নাই ফনটো অলপ ওচৰত লোৱা।
মোবাইলটো ওচৰতে লোৱা আছে।
অহ! মানে ভইচটো ভালকে অহা নাই। কি আহ খবৰ খাতিৰ।
খবৰ খাতি ভালেই। তোমাৰ?
খবৰ খাতি ভালনে?
ভালে ভালে।
অ' অ।
তোমাৰ ভালে?
মোৰো ভালেই দিয়া। মা কি কৰিছে তোমাৰ? ভাত পানী খালো। তুমি খানা পিনা কৰিলা নাই?
হা।
খানা পিনা কৰিলানে নাই? হেল্ল'।
হেল্ল'।
অ ভাত পানী খালানে নাই?
উম খালোঁ খালোঁ।
অ' অ পাহৰিলে আৰু ফোন চোনটো নকৰাই মই কৈছো আৰু সেইকাৰণে।
যে ভৰাইছো।
অ হয় নেকি তোমাৰ। কি বুলি কয় মই মানে তোমাক। কথা এটা কাৰণে ফোন কৰিলো। শুনিছানে?
অ হেৰি মই মানে মই তোমাক কৈছিলো যে, আ মানে হেৰিয়েই কি কয় পাহৰি থাকিলো নহয় অ প্ৰতেষ্ট এটা কৰিম বুলি।
শুনিছানে?
শুনিছো।
ত মই ভাবি আছো আমি মানে যিমান পাৰো সিমান জল্দি কৰো পলিউচনতটো বহুত বাঢ়ি গৈছে ন। হেল্ল' হেল্ল'
শুনি আছা নে? শুনি আছা নে?
উছ
অ ত' কালিমান মানে আমি হেৰি এতিয়া ডাইৰেক্ট প্ৰটেষ্টটো কৰিলে ইলিগেল হ'ব নহ। ত' কালিমান আমি এপ্লিকেশ্যন এখন লিখোঁ নেকি?
ঠিক আছে হ'ব।
অ লিখিম কালিমান। তোমাৰ কি বুলি কয় তুমি এপ্লিকেশ্যন লিখিব জানা নে নাই?
অ জানো।
অ ঠিক আছে তেনেহলে কালি ইমান মই তোমালোকৰ ঘৰত যাম ন লিখি দিবা তুমি। অকণ মিলাই জলাই লিখিম আৰু অ। আহ। আৰু এতিয়াতো চোৱা হা ইমান পলিউচন বাঢ়ি গৈছে, আম এতিয়া গৰমো হৈছে ইমান, গছ কটা দেখি।
এয়া
এতিয়া মানুহ ইমান গছ চছ কাটা হৈছে। সেইকাৰণে গৰমো বাঢ়ি গৈছে। আৰু গাড়ী চৰিৰেও ইমান পলিউচন হয়। প্লাষ্টিক- চ্লাষ্টিক জ্বলালেও ত' আমি সেইবিলাক তেতিয়া অকণমান কমাবলৈ কাৰণে পলিউচন হোৱা মানে কমাবলৈ এপ্লিকেশ্যন এখন দিম আগত তাৰপিছত যদি এপ্লিকেচ একচেপ্ট নকৰে তেনেহলে আমি হেৰি কৰিম, প্ৰটেষ্ট এটা কৰি দিম।
অ।
এতিয়া প্ৰটেষ্ট কৰিবলেতো মানুহ লাগিব ন তোমাৰ লগৰ চবৰ ওলাবা।
ঠিক আছে ব ওলাম বাৰু।
ন?
অ হ'ব, ওলাম ওলাম।
অ আমি মানে তেনেকে আৰু এতিয়া কমাব লাগিব। এতিয়া চোৱা হা দিল্লী পিনে ইমান হেৰি হৈছে, এতিয়া অসমতো হৈছে সিমানেই পলিউচন। এতিয়া অসমো দিল্লীৰ নিচিনাই হৈ যাব। উ সেইটো কাৰণে আমি আৰু কম হৈ থাকোতেই কমাব লাগিব আৰু। আৰু এতিয়া সৰু সৰু পোৱালি বিলাকো ইমান হা?
আৰু বাকী কি কি কৰিব লাগিব?
বাকী মানে আমি সেইটোয়ে ভাবিছো আৰু, সেইটো কৰিম বুলি।
ঠিকে আছে তেনে।
ভাবি আছো মানে এতিয়া চোৱা হা আহ আমি প্ৰটেষ্ট কৰিলে মানুহতো লাগিবই। আমি এনেকে মানুহ নাপাম তো আমি। মই ভাবি আছো আৰু মানে চচিয়েল মিডিয়াত পেজ এটা খুলোঁ।
অ
ষ্টপ প্ৰটেকচন প্ৰটেক মানে হেৰি পলিউচন বুলি
উম।
শুনিছা
শুনিছো
অ ত' আমি তেনেকে মানে যদি খোলো ত' আমি তাৰ পৰা চাগে চাপৰ্ট পাম এটলিষ্ট থাৰ্টি পাৰ্চেন্ট মানে হ'লেও আমাক চাপৰ্ট কৰিব।
হব।
ত' আমি তেনেকেই আৰু কৰিম আৰু এতিয়ালৈতো হস্পিতাল চস্পিতালো ইমান হেৰি হৈ গৈছে মানে ভালকে চিকিৎসা নাপায় ত' তাৰ কাৰণে আমি প্ৰটেষ্ট কৰিম মানে আমি লাহে লাহে কৰিম আৰু চব
উম
নহলে আমাৰ মানে হেৰিখন আৰু অসমখন বহুত হেৰি হৈ যাব সেইটো কাৰণে আৰু
হম।
আৰু এতিয়ালৈ দেখিছান নাই সৰু সৰু পোৱালী বিলাকে পুৰা ইনষ্টা খুলি হেৰি কৰি আছে আজিকালি সৰু পোৱালী বিলাকৰে বেছি হেৰি নহয় জানো উ ত' আ মানে তাৰ বিষয়েও হেৰি কৰিব পাৰো আৰু এতিয়া তুমি তুমি যদি কোৱা আৰু মানে তুমি যদি থাকা চাপ তেনেহলে পাৰিম। শুনিছানে
হেল্ল'
অ শুনিছা নে? হেল্ল' অ আমি তেনেকুৱাই আৰু। কৰিম।
হেল্ল'
অ শুনি আছো।
হেল্ল'।
হেল্ল' হেল্ল'
অ কোৱা শুনি আছো।
অ শুন শুনিছা। নেটৱৰ্ক ইছু হৈ আছে চাগে তোমাক কি বুলি কই আৰু কলেজ চলাচ গৈ আছা নে নাই।
অঁ গৈ আছোঁ।
গৈ আছা অ এতিয়া ভাবি আছো আমি হেৰি এতিয়াতো জুলাইত চবৰে বন্ধই দিব ন। ত' আমি ভাবি আছো ট্ৰিপ এটাত যাওঁ বুলি। যাবানে তুমি?
চাই লও মাহতে যদি পইচা দিয়ে যাম নিদিয়ে যদি যাবতো নোৱাৰিম ন।
অ অ মাহঁতকে যাবলৈ মাহঁতক সুধিবা নহলে আমাক কথা এটাাই দিবা আমি পাতি দিম দিয়া যাবলৈ দিব।
এতিয়া হ'ব বাৰু
অ এনে কত গলে ভাল হ'ব বাৰু এতিয়া গৰম ন ইমান। ঠাণ্ডা পৰি থকা জেগাত ক'ৰবাত।
অৰুণাচল তৰুণাচল ফালে বেছি ভাল হ'ব নেকি? সিপিনে গ'লে।
টাৱাং যি
অ' টাৱাং ফিনে। ৱাটাৰফল ছোৱাটাৰফলতো যাম। পিকনিকো খাম ন আমি দৈমাৰা বা তামিং বাৰি পিনে গৈ।
উম গলে
হা হা
হেল্ল'।
অ কোৱা। হেল্ল' হেল্ল'।
হেল্ল'।
কোৱা। কোৱা।
অ কোৱা তোমাৰ মাতটো অহা নাছিল ভালকৈ।
অ অ এতিয়া গৈছেনে?
উম আহিছে।
অ অ এনে আমি কিহত গ'লে ভাল হ'বনো আমি ধৰা এতিয়া তোমাৰ লগৰ চগৰ কিমান ওলাব ওলালে মানে?
ওলাও বাৰু পাঁচ, ছয় তা মান।
পাঁচ ছয়ট মান ন মোৰো আ ছে লগৰ চগৰ মিলাই আমি সাত আঠটা মান হ'ম, ত' আমি তেনেকে মানে এতিয়া ধৰা পোন্ধৰটা মানুহ হ'ম। শুনিছা?
শুনিছোঁ।
হেল্ল'
হেল্ল'
শুনিছা নে?
হেল্ল'
হেল্ল'
অ', শুনি আছোঁ কোৱা।
অ', ত' আমি এনেকে পোন্ধৰটা মান মানুহ হম। ত' সেইটো হিচাপত আমি কিহত গ'লে বেছ ভাল হ'ব।
তাকেই ভাবিছোঁ, ইয়াত গ'লে বেছি ভাল আছিল অলপ, খৰচা পাতি কম হ'ল হয়, কষ্ট হ'ল হয়।
অঁ পাৰি আৰু অকনমান আমি কমটোৱে চাম বাৰু য'ত খৰচা কম হ'ব তাতে যাম।
বাকী যিকেইটা বাজিব সকেইটা আমি ধুনীয়াকৈ পেট ভৰে ভাত খাব পাৰিম
উম উম ভালকে এতিয়া মানে আমি এতিয়া ট্ৰেভেলিং কোম্পানী বিলাকে মানে চব দায়িত্ব লয় ন তাতো যাব পাৰিলো হয় তাত গ'লে মানে যদি আমি এনেকে যাওঁ তাত মানে দহ হাজাৰ যদি খৰচা হয় যদি আমি ট্ৰেভেলিং মানে ট্ৰেভেল কোম্পানী বিলাক যোনটো থাকে উ আমি যদি তাত কনটেক্ কৰিবলৈ যাঁও তেনেহলে তাত আমাৰ, চিক্স থাউজেণ্ড মান হে হ'ব, খৰচা হয় বাকি ফৰ থাউজেণ্ড আৰু ভাল কে। হেৰি কৰিব পাৰিম
অঁ
শুনিছা
শুনিছো
অঁ ত' আমি ট্ৰেভেল কোম্পানী বিলাকৰ লগতে কনটেক্ট কৰিম নেকি ন
তাই কৰিলে ভালে আছে
কৰিলে ভালেই হ'ব বাৰু আমাৰ এই অকমান খৰচাঁও কমিব কম হ'ব আৰু আমি, তেনেকৈ যাব পাৰিম
উম
এনে থাকাকে কেইদিন থাকাকে যাম বুলি ভাবিছা
ভাবিছো পোন্ধৰ বিশ দিন মান
পোন্ধৰ অঁ পাৰি জুনত পুৰা তাৰ জাগা বিলাক আমি চাম আৰু বিহু বিলাকতো ধুনীয়া ধুনীয়া আৰু ৱাটাৰ ফল ৱাটাৰ ফল ঘূৰিম।
উম।
এনেই গৰমৰ মানে ঠাণ্ডা কাপোৰ বিলাকতো ল'বই লাগিব চাগে, তাততো ঠাণ্ডা পৰিবই।
উম ল'ব লাগিবতো।
উম লব লাগিব বাৰু অঁ মই হেৰি পলিউচনৰ যোনটো কৈ আছিলো ন সেইটো কাৰণে মই তোমালোকৰ ঘৰত কালিমান যাম দিয়া
ঠিক আছে আকৌ আহিবা।
উম দিয়া হ'ব ৰাখিছো ন মই কাম এটা কৰি আছো তোমাক পিছত কল কৰিম দিয়া
ঠিক আছে হ'ব
উম